হেল্ল'?
হেল্ল'?
ক?
হেল্ল'?
হেল্ল'?
হেল্ল'?
হেল্ল'?
শুনিছ? হেল্ল'?
মই শুনি আছো, তই শুনিছ?
কি কৰিছ? অ শুনিছো, কি কৰিছ?
এয়া আছোই।
ভাত খালি?
খালো, তই?
খালো খালো, কি বনালি?
ভাত, দালি, ভাজি, ভাত।
অ মা কলৈ গল?
মা শুই আছে। তই কিহেৰে খালি? নাই খোৱা।
দালি, ভাজি, কেৰেলা বনালে সেয়াই।
এ অ। ক তই ত প্ৰজেক্ট - চৰজেক্ট দিয়ে নেকি ক
ফুৰিব জান নাই ক প্ৰজেক্ট দিছে, কৰা হে নাই। কৰিবই মন যোৱা নাই গৰম তাত।
তেনে মোকে সহায় কৰি দিবিচোন ইণ্টাৰ্নশ্বিপখিনি কৰতে।
উম, তই মোক কৈ দিবি মই তোক কৈ দি অ লিখিব পাৰিম বাৰু কি অসমীয়াহে লিখিব লাগে?
অসমীয়াতে, ত্ৰিশখনমান পেজ লিখি দিলেই হ'ল।
ইমানখিনি, ত্ৰিশখন ৱা! তোৰ কৰা হ'ল জানো ইণ্টাৰনশ্বিপ।
কৰাই নাই কৰিমহে মানে ইণ্টাৰশ্বিপ এতিয়া স্কুল বন্ধ ন স্কুলত কৰি আছিলো।
অ তাৰ পিছত আকৌ কৰিব লাগিব।
উম, আগষ্ট কেইদিনমান কৰিমছে।
অ, একমাহ নহয় জানো?
একমাহ অহ।
অ। মই কি ক'তলো ওলাই যোৱা নাই?
নাই যোৱা।
কিয়?
এনেই যামহে পাছত টাইম হ'লে।
অঁ আমি যে হেৰি যোৱা কথা আছিলে কাইলৈ যাম ওলাবি।
অঁ হ'ব দে।
ওলাবি যাম উমঁ ফুৰি আহিমগে অকন গৈ।
উমঁ দূৰৰ জেগাত যাব লাগে ট্ৰেভেল কৰিব লাগে ট্ৰেভেল।
অঁ যাবলৈ মনত আছে আকৌ পইচাটো আকৌ বেছিকে লাগে যে আকৌ দূৰৰ জেগাত গ'লে।
গোটাব লাগিব পইচা।
যাবি নেকি কৰ'বাত দূৰৰ জেগাত।
তাকে দাৰ্জিলিং যাব পাৰি।
অঁ আমাক দেখোন নিয়াৰ কথা আছিলে বেংক বাহডাল দি দিলে এগে নিম বুলি কয়।
তিনিদিন চাৰি দিন নৰ কাৰনেই।
অঁ পাৰি যাবলে আকৌ ঘৰৰ মানুহ খনহে যি আৰু ক'ত যাব পাৰি। পাৰ। যাম বুলো আৰু তহঁতক এনে কলেজৰ পৰা কোতোনে নিনীয়ে।
সেই কলেজৰ পৰা তেনেকে যোৱা নহয় নিয়ে উলিয়ে থাকে এখন মই হে নেযাওঁ।
পইচা লৈ চাগে ন।
পইচাটো এনেও ল'ব, কোনেনো ফ্ৰীতে নিব।
মানে তহঁতৰ ধৰণৰ হেৰি গোটেই কলেজ খনৰতো নিনিয়ে? এটা এটা হেৰি নিয়ে ন। দিপ- দিপাএপাৰ্টমেণ্ট অঁ তেনেকে নিয়ে।
ক।
গা ছা ধুলি নে নাই?
ধলো ৰাতিপুৱাই গা ধুলো ভাত বনালো খালো এতিয়া- অকমান ওলাই যম বুলি ভাবিছিলো আকৌ ৰৌদডালে যি দিছে আৰু।
অঁ মই আবেলি এপাক যাব লাগিব বাৰু।
ক'ত যাবি?
এই দেৱীচিংঘাটৰ ওচৰত বৌ লগত।
অঁ কিয় কিবা কামত যাবি। কিবা কাম আছে? হেলৌ! হেল্লৌ! হেলৌ! হেল্লৌ!
যিচচ